অ হ'ব দিয়া।
শুনিছো শুনিছো। তুমি?
শুনিছো শুনিছো। কি কৰি আছা?
আছো ৰ'বা এতিয়া এনেই আছো। তুমি?
কি কৈছা?
বতৰ আছে তেনেকুৱা অলপ উম বৰষুণ দিয়া তেনকে আছে গৰমা গৰমিকে।
অ
অ তোমাৰ অলপ হেৰিটো ফাঁচি-ফিচি আহিছে।
হয় হয় ইয়াটো পুৰা বৰষুণ দি আছে দুপৰীয়াৰ পৰা। শুনিছানে? হেল্ল' হেল্ল' হেল্ল'। হেল্ল' হেল্ল'। হেল্ল' হেল্ল'। হেল্ল' শুনিছানে হেল্ল'? হেল্ল'।